আহ অ শুনিছা আকৌ এ বাহিৰত অলপ ওলাই আহিছিলো তুমি ক'ত আছা পিছে
মই এইয়া টাউনৰ ফালে আছো কোৱাচোন
উম মানে আমাৰ এইফালে মানে ভ্ৰমণৰ বেছি এটা মানে সুবিধা ওলাইছে বুজিছা
হ
তাৰ কাৰণে যেতিয়া এটা হেৰি খুলিব পাৰোঁ হোটেল এখন খুলিব পাৰোঁ তেতিয়া বেছি ভাল আছিলে।
খোলিব পাৰি বাৰু -
অ তুমি পাটৰ্নাৰশ্বিপত খুলিবা নেকি হোটেলখন- বৰ্তমান এখন গৈনোপা চুকতে খোলো নেকি?
অ হ'ব বাৰু
উম মানে তাত এতিয়া যিহেতু মানুহৰ টুৰিষ্টবিলাক বেছি আহিব লৈছেতো-
অ সেইটোৱে সেইটোৱে-
এল কেক চাব বেছি আহে-
এ মই মানে বেলেগ বস্তুএটা খুলিম বুলি ভাবি আছো মানে
কি খুলিম বুলি ভাবি আছে কোৱাচোন।
এই ৱা ৱাইঞ্চপ এখন খুলিম বুলি ভাবিছো।
অ খোলা তুমি বাৰু দেইখন। লাইচেন্স লাগিব বাৰু এইখনৰ কাৰণে। মোৰ এখন আছিলে এইখন উ লাইচেন্ঞ্চ বহুত দিগদাৰ হয় আকৌ হেৰি উলিয়াবলৈ বুইছা
অ প্ৰথমে তুমি কেনে কেনেকে কি কৰিছিলা বুজোৱাচোন অলপমান
মানে তুমি প্ৰথমে এখন লাইচেন্সৰ কাৰণে এ এপলাই কৰিব লাগিব তাৰপিছত গভমেণ্টক টেক্সদিব লাগিব মানে বহুত চিনাকি লাগিব সেইটো কাৰণে
অ মোৰ আছে বাৰু চিনেকি বৰ্তমান-
অ যদি নাই মোক কৈ দিবা মই লাইচেঞ্চৰ উলিয়াই দিম বেছি নাযায় দুই লাখ এটা যাব। লাইচেঞ্চখনত আহ যেতিয়া দোকানখন তোমাৰ- অ যেতিয়া দু দোকানখন খুলি যাব তেতিয়া তোমাৰ মানে পইচাটো বেছি তোমাৰ- প্ৰফিট হৈ গৈ থাকিব মানে।
দোকান ৱানছপ দুখন তিনিখনমানান খুলিম বুলি ভাবিছোঁ।
স তিনিখন মান এতিয়া নুখুলিবা প্ৰথমে এখনে খোলা বুজিছা।
নাই নাই মই তিনিখনে খুলিম মোৰ মানে পইচা অলপ আছে মানে সেইকাৰণে।
ৰাতি কেতিয়াবা।
ম বেলেগ বিজনেচো আছে মানে মোৰ বেলেগ বিজনেচো আছে মানে আৰু তিনিখন মান। ত লগতে খুলিয়ে দিম মানে কি-
মই মানে ফাৰ্মাচীখন খুলিম বুলি ভাবি আছো বুজিছা।
ফাৰ্মাচী ন
তাৰ কাৰণেও এতিয়া লাইচেঞ্চ লাগে এতিয়া মানে এইটো ক্ষেত্ৰত মানে মোৰ ইমান চিনাকি নাই মানে।
মোৰ লগৰতে চিনাকি আছে বাৰু তাক কৈ দিব পাৰিম মই।
উম নামটো পিছে কি আছিলে তেওঁ।
চুবেন আলি
অ চোৱাইআলি ন
অহ,
তেওঁ তেওঁৰ পোতেক খিৰোদ নেকি-
এ
তেওঁ পুতেকটোৰ নাম খিৰোদ নেকি- আহ তেওঁক চিনি পাও বাৰুতে-
অ তুমি কেতিয়া মানে খুলিম বুলি ভাবিছা ফাৰ্মাচীখন।
অ ফাৰ্মাচী খুলিম এই মাহতে খুলিম বুলি ভাবি আছোঁ।
অ অ ঠিকেই আছে।
অ তেওঁৰ খিৰদালিৰ লগত তেওঁৰ লগৰ এটা থাকে পিংকু মহম্মদ নেকি?
নহয় নহয় শুৱেনআলি যে শুৱেন আলি তে-
এই শুৱেনআলি কথা গম পাইছো মানে শুৱেনআলি ল'ৰাটো যোনটো খিৰোদ
আহ
খিউদ আলি
অ
এই খিউদ আলি মানে যোনটো খিউদ আলিৰ যোনটো লগত থাকে।
উম
পিংকু তালুকদাৰ নেকি?
অ তাৰ সেইটোয়ে বোলা
অ মানে মই তাৰ গাল
অ এ মোৰ লগত আৰু এটা লৰা আছে তাৰ তান এ চিনাকি আছে বাৰু তাৰ নামটো কি জানা সি মানে চাই চাই দিম বুলি কৈছা তুমি ফাৰ্মাছি খোলা যদি। কাইলৈ ভিতৰত কেতিয়ামানে খুলিম বুলি ভাবিছা ফাৰ্মাছিত
এতিয়াই কেনেকে খুলিবা মোৰ খালি প্ৰথমে লাইচেন্সখন উলিয়াই লওঁ তাৰপিছতে খুলিব পাৰি বুইছা।
অ সেইটোয়ে মানে সি লাগিভাগি দিব মানে। কি জানা এই তাৰ নাম হল মলুৱা।
অ ইমান হেৰি নাম নে তাৰ।
সি মানে গছতে উঠি থাকে সেইকাৰণে। জোকোৱা নহয় তাৰ ৰিয়েল নামে এটো সি গছত কথাটো জোকোৱা নাই এনে আচলি নাম মলুৱা তাক এলাৰ বুলি মাতে।
অ হয় ন কথাটো
উম
অ একো নাই চিনাকি কৰাই দিবা।
হ'ব দিছে অ অ হ'ব বাৰু তুমি পিছতে কিবা কথা ক'ম বুলি ভাবিছা কোৱাচোন কি কথা
এইটো এই হোটেল খন খোলা কথাই কম বুলি ভাবিছো যদি পাৰ্টনাৰশ্বিপত খোলা হোটেল খন নো খোলাৰ কথায়ে ক পাতিম বুলি ভাবিছিলো
অ একো নাই বাৰু
যদি পাৰ্টনাৰ শ্বিপত খোলা তেতিয়া মানে পইচা অলপ কমিও যাব আৰু তোমাৰ প্ৰফিতটো তেতিয়া ভালেই পাবা
অ সেইটোয়ে ভাল হ'ব তা পিছত প্ৰফিটটো মান আকৌ ভালকে পাম ন
মানে যে তোমাৰ ৱান টাইম ইনভেষ্টততে গোটেই জীৱন পাই থাকিবা উম তাৰ কাৰণে কৈছো তাৰ কাৰণে কৈছো বোলো
উম উম
সেইবিলাক মানে এনেকুৱা বিজনেছ কৰিলে বেছি ভাল আছে
অ ভাল হয় বাৰু
উ
উ
কিন্তু এইটো কৰিবলৈ মাটি আছে অলপ এক বিঘা মানৰ যোনবোৰ গৈ নোপোৱা চুকৰ
অ হ'ব পাৰে অ একো নাই তাত খুলিব পাৰি, মই মানে তি তিনিখন ৱাইন চপ ক'ত খুলিম এতিয়া মই মানে জেগাটো চালো বাৰু তাত খুলি দিম বুলি ভাবিছো মানে এতিয়া
অ একো নাই খুলি লবা কি আছে
আৰু তাত মানুহ চানুহ থাকিবলে জেগা লাগিব ন অকমান মানে তাত থাকিব লে কামত লাগি লাগি দিবলৈ
উম সেইটো ভাল বাৰ দে মই যে কৈছো এইটো মানে মাটি অলপ আছে খুলিবলে তাত কেনেকে মানে চুইমিং পুল চুইমিং পুল দিলে ভাল হ'ব জানো
চুইমিং পুল দিলে ভাল নহ'ব
এই যিহেতু এটা গৰম তেতিয়া গৰমত মানুহবিলাক তাত যে আহে অ ৰুমে বনাম বাৰু তাত মানে ভাল বনাম আৰু যাতে চব মানুহ আহি পেলাই মোৰ তাতে থাকে সি এইখন
অ সেইটোৱে তোমাৰ লগত নাথাকে বাৰু বেলেগকে থাকিব
থাকিব বুলিতো কোৱা নাই মোৰ এটা ঘৰ হেৰি গৈ নোপোৱা চুকত আছে তাতে মানে ওচৰতে আছে বাৰুতে
অ তুমি তাত ৰুম চুম বনাবা আৰু মানে মানুহ থাকিব আহিবা আৰু
ৰুম বুলি নক‌ও মানে এটা সৰু ঘৰ নিচিনাই বনাম নিকি
নহয় এনেই ভাড়া ৰোম দি দিয়া মানুহ থাকিব তেতিয়া তোমাৰ কামতো আহিব লাষ্টত পইচা পাতিও আহিব তোমাৰ হাতলে
ভাড়া ৰোম দিলে বেছি ভাল হয় নে মানে যোনটো মানে থাকে সেইটো দিলে বেছি ভাল হয় মানে ফুৰি মেলি আহি থাকে যে হোটেল বিলাকত
অ হেনেকা বনোৱা
দিলে মানে বহুত হেৰি বুইছা ভাড়া দিয়া হলে জঞ্জাল এইবিলাক
সেইটো হয় বাৰু
উম পিছে কিমান মান খৰচা পৰিব জানা নিকি হোটেল এখন বনাওঁতে
মই ইমান এটা গম নাপাও বাৰু মই বৰ্তমান মই মানে এনেকা কৰা নাই ন বিজনেচ
অ মই আপোনাৰ দছ বিছটো কি কৈছা
আৰু পইচা অলপমান
অ শুনিছো বোলে হেৰি কৰোতে দহ বিশ লাখ মান যাব।
যাব যাব যাব।
উম তাৰপিছত আকৌ ঘৰটো ওপৰ বনোৱাটো পাৰ্মিট লাগিব। কাৰণ সেইটো যিহেতু টুৰিষ্ট টুৰিষ্ট প্লেচ হয়। টুৰিষ্ট প্লেচৰ কাৰণে ধুনীয়াকৈ আকৌ চেফটিটো মানে নিজৰ সেইটো ৰাখ শিকিব লাগিব তাত।
উম সেইটো হয় বাৰু।
যদি ইমানিনি মুহ আহ পেলাই থাকে যদি চেফটি নাথে তেতিয়াহলে কেনেক থাকিব আমাৰ সেইটোত
উম সেইটো হয় বাৰু।
উম। পিছে তুমি কিমান মান ইনভেষ্ট কৰিম বুলি ভাবিছা।
কিহত?
এই হোটেল বনোৱা কামটোত।
ফিপ্তিটা দি দিম।
হম
ফিফটি এটা দি দিম
ফিপ্তি লাখ
অ
অহ ঠিকেই আছে বাৰু তে।
ন
উম তেতিয়া ফিফটি ফিফটি হৈ যাব তোমাৰ আধা থাকিব সেইখনত মোৰো আ
অ এতিয়া ভালকে চলিব বিজনেচটো আগলৈকে ন
অঁ এতিয়া কণ্টেক্ট এখন কৰি ল'ব লাগিছিলে। বুজিছা কাৰণ এতিয়া কণ্টেক্ট কৰিলে বেছি ভাল হতে আমাৰ।
অ সেইটো কৰিবই লাগিব তুমি কৰিবা বৰ্তমান নহ কি কোৱা তুমি তুমি কৰি দিবা।
মাৰ দিবা কিয়ছো জানা মানে পইচা আহিলে মান লগৰ মাজতে হেৰি হৈ যায় তো।
সেইকাৰণে সেইকাৰণে।
যদি লিখা থাকেছ ভাল হয় মানে পিছত কিবা এনে নহয় বাৰুঁতে কম।
অ সেইটো হয় বাৰু
যদি কেতিয়াবা হ'ব লাগে তেতিয়াহলে মানে এইটো থৈখন থাকিলে বেছি ভাল হয়।
বেছি ভাল হয় সেইটো হয় বাৰু
এনেই কিমান দহ মহলা মান বনাম নে চাগে।
হা হা
দহ তলা মান বনাব লাগিব নে?
অ বনাব লাগিব বনাব লাগিব।
অ মানে তেতিয়া টেন ফ্ল'ৰ যদি বনাও তেতিয়া বেছি ভাল হ'ব মানুহো বেছি থাকিব পাৰিম।
অ এই ফোন ফোন কথা ক তোমাৰ বাইক আছিল নেকি তোমাৰ?
আহ মোৰ আছিলে এখন বাইক।
কি বাইক এনে?
খন আছিলে বাৰুতে
আহ কিবা কেতিয়া ললা এইখন?
বছৰমান হৈছে।
কিমান ল'লে এইখন?
এ প্ৰাইচটো ইমান তাৰমানে গম নাপাওঁ দেউতাই দিছিলে যে
অ ঠিকে আছে ঠিকে আছে। ন মাইলছো কিমান দিয়ে? অ বহুত কম দিয়ে ন।
বহুত কম দ মানে তেল ভাওঁতে আধা পইচা গুচি যায় মোৰ মানে ঘূৰিব ওলালে কলিং হ'ব চাগৈ। দুহেজাৰৰ ওপৰত মানে আজিলৈক মই ইমান ফুল টেংকি নভৰাও যে।
অ একো নাই বাৰু-
তোমাৰ পিছে কি বাইক আছে?
মোৰ এইয়া মই এখনছিলো ইনিটা সত্ৰ এখনছিলো।
অ সেইখনতো আৰু মাইলেজ সেইখনো মোতকতো বেছি দে পোন্ধৰ বিশ বাইশ মানতো দিয়ে।
হয় নে অ সিমানে সিমানে দিয় অ মানে হাইৱেত চলালে বেছিকে দিব আৰু গাঁৱলীয়া ৰাস্তাত চলালে নিদ, য়মানটা সেইখন লোৱা তিনিম তিনি মাহ চাৰি মান মাহ হৈছে
অ কিমান দাম পৰিল চাৰি লাখ খন ল'লা
চাৰে চাৰি লাখ চাৰে চাৰ লা মানে পচ লাখে চলি
অ ই এম আই লৈছা নেকি পুৰা কেচ দি লৈছা। অ ঠিকে আছে কেছ দিলে মানে কি হয় জানা এইটো ই এম আই হেটো নাথা,
জনজাল নথাকে মানে লাষ্টৰ ভাবি মানে বহুত জনজাল হৈ যায় বেছি দামো বাঢ়ি য ন তেতিয়া সেইকাৰণে
দামো বাঢ়ে আৰু কি হয় জানা মানে কি হয় মানে পইচাটো কম দিয়া নিচিনা লাগে।
আহ
কিন্তু পইচাটো বেছি যায় পকেটৰ পৰা
সেইটো হয় বাৰু
উ দিদ তুমি কেচ দি লৈ লোৱা
উম
তেতিয়া তোমাৰ ইমান পইচাটো একেবাৰে দিয়া হৈ আহ আৰু মানে মাহে মাহে একো দিব নালাগে তেতিয়া নিজৰে গা়ৰি হৈ যায় তেতিয়া।
উম সেইটো হয় বাৰু,
উ তেতিয়া তুমি যদি ই এম আই লোৱাাই এতিয়া কথাটো কৈছো।
উম উম
তেতিয়া তমাৰ গাড়ীখন মান ই এম আই শেষ হ লগে গাড়খনৰ আধা দামো নুবোৱা পিছত যদি বেচিবলীয়া হয়।
হয় এইটো হয়। বাৰু।
অ যদি তোমাৰ কিবা বিপদত যদি গাড়খন বেচিবওলগীয়া হয় তেতিয়া তুমি দামটোও নাপাবা।
অ অ সেইটো হয় মানে ললো আৰু মানে এখন লাগে ন বাইক চাইক ঘৰত।
উম পিছে একজছটো সলাইছে নে নাই মানে মোক। হোনছিলো এজ সলাব পাৰি বোলে ত তাই একজটো সলাইছানে নাই বোলো
এগছ ওল বেলেগ এগ এজছ লগাইছো মই।
ই ৰস্তা লগাইছো নেকি। কি লগাইছা আহ চাউণ্ডটো ধুনীয়াই দেিয় নহয় কুৱা।
হে হে
ত ধুনীয়া দিয়ে বোলো।
চাওঁ ধুনীয়া দে সেইকাৰণে লগাইছো।
উম পুলিচে ধৰিলে পইচাটোও ধুনীয়া ল'ব।
পুলিচে কি ক'ব আৰু দিবই লাগিব আৰু ধৰিলে যেতিয়া
উম গাড়ীখনো ৰাখি থব পইচাও ল'ব।
উম', উম'।
দচটাতো ল'বই গাড়ীখন এখন যদি ধৰি লয়।
উম, সেইটো হয় বাৰু।
উম। পিছে এতিয়া কি কৰি আছা বৰ্তমান তুমি?
এই বৰ্তমান অকণমান ভাত তাত খাই ওলাই আহিছোঁ, ৰাস্তাত খোজকাঢ়ি আছোঁ।
খোজ কাঢ়ি আছা? মও একেই
এই মানে গৰম নহ এতিয়া, মানে ভাত চাত খাই অকণ খোজ কাহিছোঁ মানে যি ঠাণ্ডাাত বতাহ ছটা মাৰিছে নই ভাল লাগে।
কিমান এচি তলত সোমাই থাকিবা আৰু।
সেইটো হয় বাৰু, এচি ল'লা নেকি তোমালোকে?
আজি এবছৰমান।
মোৰ ৰুমতে দুটা এচি আছে। এ কি কবা, লগাই লওঁ গৰমত এতিয়া আৰু চলাবৈ লাগিব ন?
উম। পিছে তোমাৰ ছোৱালি স্কুল গৈছে নাই এতিয়া?
সা?
ছোৱালী জনী স্কুল গৈছে নাই?
অ', মই গৈছে বাৰু।
উম। অ', এতিয়া গৰম বন্ধ যে যি গৰম এতিয়া।
উম, সেইটোৱে।
উম। এতিয়া গৰমত যদি পোৱালি স্কুল যাই বেমাৰত পৰি যাবলগীয়া হব।
সেইটোৱেই সেইটোৱে মানে এতিয়া মানে ভালে হৈছে গৰম দিনটো গৰমনত দিলে বাৰু।
উম, প্ৰতি বছৰে দিয়ে বাৰুতে, এইটো হেৰি কৰিব নালাগে। উম।
যে তুমি এইটো উষ বনাম আৰু ন?
অ', দে বনাব লাগিব এতিয়া জল্দি যদি কামটো আৰম্ভ কৰিব পাওঁ, এতিয়া মানে গৰম বন্ধ দি আছে ন?
হম।
এতিয়া মানুহ-মানুহ ফুৰিবলৈও বেছি আহিব।
অ'।
এতিয়া আমাৰ প্ৰফিটটো ভালেই হ'ব।
সেইটো হয় বাৰু, বাৰু সেইটো ভালোঁ।
কিন্তু প্ৰথম পাঁচ বছৰ, ছবছৰ কিন্তু প্ৰফিট নোপোৱা কাৰণ আমাৰ মূলধনতটো পাবলৈ দিন লাগিবতো।